অঁ শুনিছানে
ভালে আছা না তুমি।
হয় হয় ভালেই তোমাৰ ভাল অ।
আজি বহুত দিন হ'ল তোমাৰ লগত কথা বতৰা হোৱা নাই তো আজি ভাবিলো কিত এটা ত মানে কথাৰ ওপৰত অলপমান কথা কথা বতৰা কৰো নেকি বুলি ভাবিলো তোমাৰ লগত।
অ কিহৰ ওপৰত পাতিবা?
অ আজি কৃষকৰ জীৱনৰ ওপৰত অ অলপ কথা
অ হয় হয় খুব ভাল বিষয় এটা তুমি বাছি লৈছা। কৃষকসকলটো নহ'লে আমাৰ একো নহয় আমাৰ অনাজ দাতা তেওঁ লোক খুব সুন্দৰ দিয়া আৰম্ভ কৰোঁ।
আৰম্ভ কৰো দিয়া। উ আহ কৃষকসকলৰ দেশৰ মেৰুদণ্ড বুলি কোৱা হয় হয়নে।
হয় হয় ঠিক কৈছা একদম ঠিক।
উম তেওঁলোক না তেওঁলোক নাথাকিলে আমি খাদ্য আহ খাদ্য পোৱাটো মানে।
নাপালো হয় আৰু হয় হয় ঠিক কৈছা কিন্তু দুখৰ কথা হ'ল মানে যি সকল সলে মানে আমাক খাদ্য যোগান ধৰে তেওঁলোকে বহু মানে সমস্যা সন্মুখীন হয় উম
অ তুমি কৃষকৰ লগত কেতিয়াবা ওচৰৰ ওচৰৰ পৰা পৰিচিত হৈছে নে?
অ হয় হয় মোৰ মানে ককাই খেতি কৰে। সৰুতে মই ধান খেতিত গৈছিলোঁ তোমাৰ তোমাৰ অভিজ্ঞতাৰ বিষয়ে কোৱাচোন?
মোৰ দেউতা কিছুমান খেতিৰ মাটি আছে। আহ খৰি তে অ সোতে মই ধান পোৱাৰ সময়ত অ মানে চাইছিলো যেতিয়া স্কুলৰ পৰা অহাৰ পিছত
অ অ হয় হয় কৃষকৰ মানে দ তটো সাধাৰণতে কেনেকৈ আৰম্ভ হয় বুলি তুমি ভাবা।
অ মোৰ মতে তেওঁলোকৰ অ বহুত সোনকালেই উঠি যায় তেওঁলোক অ প ওলাই যায়
হয় হয় ঠিক ঠিক কথা মানে বহু কৃষকে ৰ'দত ৰ'দ উঠাৰ আগতেই কাম আৰম্ভ কৰে হয়নে।
উম ধান পোৱা মাটি চৰুোৱাগৰু, চোৱা শাক পাচলি, যত্ন লোৱা এইবোৰ কাম সহজ নহয়।
অ এক একেবাৰে হয় তাকেইতো আমি মানে কেতিয়াবা একঘন্টা জিম কৰি ভাগৰি যাওঁ কিন্তু কৃষকসকলেচোন গোটেই দিনটো কঠোৰ পৰিশ্ৰম কৰে।
উম সেইকাৰণে উ মানে বহু কৃষকৰ শাৰীৰিক শক্তিটো বহুত বেছি কাৰণ সিহঁতে দিন ভৰ পৰিশ্ৰম কৰি থাকে খেতত
হ হয় ঠিকেই অ তোমাৰ মতে কৃষকসকলৰ আটাইতকৈ ডাঙৰ সমস্যা ছাকি
উ মোৰ মতে আহ অন অনমিততা বতৰৰ অতিব স বানপানী বা খৰাঙে তেওঁলোকৰ বহুত ক্ষতি ল
হয় হয় বিশেষকৈ মানে অসমত বানপানীয়ে কৃষসকলক বহুত মানে সমস্যাত পেলায়
হয় এইবাৰ খেতি নষ্ট হলে বছৰটো উপাৰ্জনে শেষ হৈ যায়
হয় হয় ঠিক কৈছা তাৰপৰি আৰু অ হয় হয় খাৰৰ দাম বীজৰ দাম আৰু মানে কীটনাশকৰ দামো বৃদ্ধি পাই আহিছে নহয়।
ঠিক কথা ঠিক কথা কিন্তু আহ তেওঁলোকে উৎপাদিত আহ ফলচৰ সঠিক মূল্য বহুত কম সময় মানে কম পায়।
হয় হয় হয় মাজত আৰু মানে কি হয় দালাল থকাৰ বাবে মানে কৃষক -কৃষকে মানে কম -কম লাভ পায় বুলি এনেকে শুনিছে ছিলোঁ আৰু
হয় বজাৰত আমি কি দামত শাক পাচলি কিনো কৃষকে সেই বহুত কম মূল্য পায়।
হয়- হয় - হয় ঠিকেই মানে তোমাৰ মতে যুৱপজন্মই কৃষিক পেচা হিচাপে ল'ব বিচাৰে নেকি কি ভাবা?
অ ', আগতে কম বিচাৰিছিল কিন্তু এতিয়া বহু শিক্ষিত যুৱক য যুৱক যুৱতীয়ে আধুনিক কৃষিৰ প্ৰতি আগ্ৰহ দেখুৱাইছে আমি দেখো বস্তুটো।
অঁ', হয় -হয় ঠিকেই নে আধুনিক কৃষি মানে কি?
আধুনিক কৃষি মানে নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা যেনে ড্ৰিপ যন্ত্ৰপাতি উন্নত বীজ আৰু জৈৱিক কৃষি
অঁ', হয় - হয় ঠিকেইে কৈছা। তুমি কি ভাবা মানে কৃষিত প্ৰযুক্তিৰ ব্যৱহাৰৰ প্ৰয়োজন নেকি?
নিশ্চয় প্ৰয়োজন ইয়াৰ ফলত সময় বাচে আৰু উৎপাদনো বৃদ্ধি পায়।
হয়', ঠিক কিন্তু মানে সৰু কৃষকসকলে সকলো যন্ত্ৰ কিনিবও নোৱাৰে দিয়াচোন।
উম', সেইকাৰণে চৰকাৰী স', সহায়ৰ অ', উ', বহুত প্ৰয়োজন।
হয়- হয় ঠিকে চৰকাৰে কৃষকৰ বাবে মানে কি- কি কৰিব লাগে?
উহ', - উহ', চৰকাৰে কৃষিক বাবে মোৰ হিচাপত আহ', কম সুদত ঋণ দিব লাগিব। ফচল আমাৰ সুবিধা দিব লাগে। আৰু উৎপাদিত সামগ্ৰী মূল্য নিশ্চিত কৰিব লাগিব।
হয় -হয় ঠিকেই কৈছা ময়ো ভাবোঁ মানে কৃষকসকলৰ সন্তানসকলেও ভাল শিক্ষা পোৱাৰ সুযোগ পোৱা উচিত। তুমি কি ভাবা?
একদম - একদম - একদম- একদম সঁচা কথা কৈছা তুমি বহু কৃষক নিজৰ সন্তানৰ ভৱিষ্যতৰ বাবে দিন ৰাতি পৰিশ্ৰম কৰে।
হয়', কৃষকৰ মানে জীৱনত আনন্দৰ মুহূৰ্তবোৰ কি - কি হ'ব পাৰে?
আহ', মোৰ হিচাপত যেতিয়া ভাল ফচল হয় আৰু বজাৰত ভাল দাম পায় তেতিয়া নিশ্চয় তেওঁলোক সুখী হয়।
কি ', মানে বিহুৰ সময়তো কৃষকৰ আনন্দ বেছি হয়', -হয়নে
হয়- হয় বিশেষ বিশেষকৈ ভোগালী বিহু কৃষিজীৱী মানুহৰ লগত আহ', গভীৰভাৱে জড়িত।
উম', ঠিকেই -ঠিকেই তুমি কি মানে কেতিয়া কেতিয়াবা ধান কটাত সহায় কৰিছানে গাঁৱত হওক বা এনেকুৱা
অ ', নাই এনেকাতো মই পোৱা নাই। অ ', কিন্তু কৈছিলো। অ ', তুমি কেতিয়াব ব অ', গৈছে নে?
মই মই অলপ খহায় কৰিছিলোঁ মানে বহুত কষ্টৰ কাম।
উম সেইটোতো বাৰু মই দেখা মই দেখি কিনে গম পাইছিলো সেইবাবে মই।
হয় একদম একদম মানে এখন ভাত। ততৰ থালিৰ আঁৰত মানে কৃষকৰ কিমান পৰিশ্ৰম থাকে সেইটো মানে আমি পাহৰি যাওঁ।
হয় হয় আজিকালি বহুতে কৃষিক সন্মান নকৰে কিন্তু আচলতে এইটো বস্তুত সন্মানীয় পেচা।
হয় একদম একদম ঠিকেই কৈছা মানে। ডাক্তৰ ইঞ্জিনিয়াৰ সকলকো মানে খাদ্য লাগে কৃষক যদি এতিয়া নাথাকে নাথাকিলেহেতেন তেতিয়াহ'লে কোনো পেচাই টিকি নাথাকিব আমি খাদ্যয়নো কৰ' পৰা পাম হয়নে।
কৈছা তুমি তোমাৰ মতে কৃষকসকলৰ সুখী জীৱন যাপন কৰে নেকি?
মোৰ মতে তেওঁলোকৰ মানসিক শান্তি থাকিব পাৰে কিন্তু মানে আৰ্থিক চিন্তাও বহুত থাকে।
উম ঠিকেই কৈছা তুমি। আহ অনিশ্চয়তাই এ তেওঁলোকৰ জীৱন ডাঙৰ অংশ।
অ হয় হয় যদি মানে তোমাক সুযোগ দিয়া হয় কৃষকৰ বাবে তুমি কি কৰিবা কোৱাচোন।
আহ কৃষকৰ বাবে মই বজাৰৰ লগত কৃষকক পোনপটীয়াকৈ সংযোগ কৰিম। যাতে তেওঁলোকে অধিক লাভ। পায়। হয় ন আৰু কি কৰিব বি।
মই মানে আধুনিক কৃষিৰ প্ৰশিক্ষণ আৰু মানে বিনামূলীয়া পৰামৰ্শৰ ব্যৱস্থা আৰম্ভ কৰিম ভাবিছোঁ।
বহুত অ বহুত ভাল এটা চিন্তা কৈছা তুমি।
হম।
তুমি ভৱিষয়তে কৃষিত। এ বিনিয়োগ কৰিব বিচাৰে নাই।
হয় জৈৱিক কৃষিৰ প্ৰতি মোৰ মানে আগ্ৰহ আছে তুমি তোমাৰ কেনেকুৱা কোৱাচোন।
অ' মোৰো আছে আগ্ৰহ মোৰো আছে। অতন্ত ঘৰত কিছুমান শাক পাচলি খে। কৰিব বিচাৰো মই।
অ' এইটো স্বাস্থ্যৰ বাবেও ভাল। মানে আজিকালি আমি দেখিছাই বজাৰত মানে কি হয় এই যিবিলাক মেডিচিন দিয়া এইবিলাক কেমিকেলযুক্ত মানে ফল শাক পাচলি খাই মানে মানুহ কিমান বেমাৰত পৰিছে তাৰবাবে যদি আমি ঘৰত সকলোৱে যদি অকণমানকৈ হ'লেও যদি। জৈৱিক পদ্ধতিৰে খেতি কৰোঁ‌। এ কিমান ভাল কথা হ'ব হয়নে।
সেইটো এইটো এইটো এইটো বহুত ডাঙৰ এটা কথা। আৰু আমি অ' আমি চেষ্টা কৰিব লাগিব। আৰু নিজৰ মাটিৰ আমাৰ নিজৰ ঘৰৰ ওচৰে। পাছৰে আমি খেতি কৰাতটো বহুত মানে জৰুৰী আজিৰ দিনত
হয় হয় নহ'লেতো আজিকালি তুমি চাব পাৰা। এতিয়া ইমান মানে হেৰি হৈছে বজাৰত মানে ইমান খ যিবিলাক ফল মূল শাক পাচলি ইমান মানে তোমাৰ তাতে কেমিকেল মিক্স আছে সেইদিনা মই এটা ভিডিঅ'ত চাইছিলোঁ যে মানে পটলবিলাক। মানে ভাল সতেজ দেখাবৰ কাৰণে এটা কালাৰ মিক্স কৰে। কালাৰ মিহলাই মানে। বজাৰত দি দিয়ে আৰু সেইবিলাক আমি খাই আমি বেমাৰত পৰি আছোঁ। চোৱাচোন কিমান ডাঙৰ কথা। কথা হৈছে।
হয়, আৰু-আৰু আমি এনেই বজাৰত যেতিয়া আমি শাক পাচলি কিনিবলৈ যাওঁ। মূলাই হওক হওক বা তোমাৰ এই এ কি কয় তিতাকেৰেলা, হওক আহ তোমাৰ এই ক্ষীৰাই হওঁ‌ক লেচেৰাই হওক, এই আন কিনে আমি যেতিয়া এদিন ৰাখো আহ, আৰু ৰুমৰ যেতিয়া ঠাণ্ডাত নাথাকে। গৰমত এদিনতে পচি যায়। কিয়নো তাতে পৰিমাণৰ আহ তোমাৰাক হয়, জদি কি কৰিবলৈ
উম, ঠিকেই ঠিক কথা কৈছা তুমি গতিকে এইবিলাকৰ পৰা মানে বাচিব হলে, আমি আমাৰ চৰকাৰ আৰু আমাৰ ৰাইজে অলপ সচেতন হব লাগিব, যাতে এইবিলাক মানে এই যিবিলাক অসাধু মানে বদমাছ মানুহবোৰ কিছুমানে অলপ মুনাফাৰ কাৰণে এনেকুৱা কাম বিলাক কৰে। সেইবিলাক যাতে তেওঁলোকে কৰিব নোৱাৰে মই অলপমান চাব লাগিব হয়নে? তুমি কি কোৱা?
অ' সেইটো হয় আৰু মোৰ বাবে মেইন মেইন মানে ক- কথাটো হল, যে স্থানীয় কৃষকৰ পৰা সামগ্ৰী কিনাতো মানে এটা ভাল কাম আৰু আমি এইটো অলপ বেছিকে কৰিব লাগিব। এইবোৰৰে কৃষক সহায় কৰিব পাৰে।
হয-হয়, একদম একদম ঠিক কথা কৈছা। ই মানে ৰাইজও সচেতন হবৰ হ'ল আৰু এতিয়া কৃষকসকলক মানে আমি উচিত সন্মানো দিব লাগে হয়নে। আৰু কৃষকসকলে ইমান কষ্ট কৰে। খেতিত
উম, আৰু আমাৰ এই সৰু-সৰু পদক্ষেপে, সিহঁতক অ' ডাঙৰ পৰিৱৰ্তন আনে। ত ডাঙৰ পৰিৱৰ্তন আহিব, ম
আহ, তেতিয়াহলে আজি আমাৰ গোটেই কথাখিনি ভাল লাগিল, তোমাৰ লগত আলোচনা কৰি আমি আৰু পিছত আমি ভালকে আলোচনা কৰিম নে কি কোৱা।
আলোচনা কৰিম, পিছত আকৌ আকৌ যেতিয়া সময় পাওঁ তেতিয়া অলপ আৰু বেলেগ-বেলেগ, অ' ভাল-ভাল কথা ওপৰত আমি কি কৰিম উম, আজি ভাল লাগিল তোমাৰ লগত কথা পাতি উ, ধন্যবাদ।